মই শুনা পা বুলো কয় বাইদেউ আপুনি হেল্ল'
অ কওক অ কওক মই এতিয়া মানে উৰোল দিব আহিছিলো
অ এতিয়া এতিয়া
মোৰ হাজবেণ্ড নাই সেইকাৰণে আহিলো
অ অ এই কি বুলি কয় আপোনালোকে সেই গৰু কিমান এ কিমানটা আছে আপোনালোকৰ
হেল্ল
আমাৰ গৰু মানে বিছ মানে আছে মানে বিছ তো এনে আমাৰ ডাঙ মানুহ আছে
অ ইয়াৰ আপোনালোকে গাখীৰ ভালে খিনি পাই চাগে
অ আমি মানে আমি মানে গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰি আছো কিছু
অ গম পাইছো বাইদেউ কিন্তু যি ধৰক গাখীৰতটো আপোনালোকে উ এ একদিনত চাগে এ বিশ লিটাৰ পোন্ধৰ লিটাৰ মান পায় চাগে
অ মানে আমি সেইবিলাক দোকানত কামতলে এনেকে মানে মাহেলী চিষ্টেমতোও কামক ঘনা
অ অ এ কি লয় বাইদেউ আপোনালোকে সেই গাখীৰটো আপোনাৰ কিবা দৈ দৈ কিনম কিবা কৰে নেকি আপোননালোকে
অ' লৈ এনে এ মানে, বিশ মিনিট মান হ'লে এনে হেৰি দোকানত এ আৰু
অ' হয়! হয়! আৰু আপোনাৰ চাগে, এই পনীৰ চনীৰো কৰে আপোনালোকে হয়নে? এই কি বুলি কয়, পনীৰ এই ক্ৰীম, সেনেকুৱা চিষ্টেমৰ হয়নে? অ' এনেই বইদেউ পনীৰ, পনীৰ এনে এক কিলোত কিমান কিমান চলি আছে, গম পাই নে? আপোনালোকৰ গৰু থকা মানুহ।
এনে এক কিলো হ'ব লাগ। চাৰিশ, পাচশ তেনেকুৱা।
অ' হয়! হয়! হয়! এ কি হ'ল আপোনাৰ চাগে নাই! নাই! নাই! নাই বাইদেউ, মই, গুৱাহাটীতে মই জব কৰোঁ মই এনে।
অ' আপোনি মানে কিহৰ জ'ব কৰে গুৱাহাটীত? মেডিকেলত নে বেলেগত?
নহয়! নহয়! মই আপোনাৰ হেৰিয়াতেই প্ৰাইভেটত এটা, কাম এটা কৰোঁ। নাই, মই, মই এটা প্ৰাইভেটত এটা কাম কৰোঁ। এ মই আপোনাক এতিয়া তেনে ছাৰ, এই আমাৰ দাদা এজনে কৈছিল তাৰমানে। এই আমাৰ এখন বিয়া আহি আছে, বিয়াৰ কাৰণে তাৰ মানে মই, আপোনাৰ এই কি বুলি কয়, গাখীৰ লাগে। সেই কাৰণে আপোনালোকৰ তাৰে মই, দাদাই মোৰ ফোন নম্বৰটো এনেকে দিছিল মোক, হয়নে?
অ' আপোনাক
তেনে দাদাই মোক তনে ফোন নম্বৰটো দিছ ছিল নাই। এ সেইকাৰণে আপোনাক মানে মই ফোন কৰিলোঁ মই।
অ' এনে কিমান কৈ লাগিব আপোনালোকক?
এই বিয়াখনত চাগে কি বুলি কয়, আমাৰ গাখীৰ মেক্সিমাম চল্লিশ লিটাৰ মান লাগিব চাগে, বিয়াখনত।
অ হ'ব আপুনি পাই যাব আপুনি মানে এ, এসপ্তাহ মান আগতে কৰি নিব মানে, তাত তুলি থৈ দিব।
অ হয়, হয়, এনেই চল্লিশ, চল্লিশিটাৰ মানুহে লাগিব এনেই যে নাই।
অ এসপ্তাহান আগত আপুনি মানে মোক জনাই থব যে, বিয়া কেইতাৰিখে আপোনালোকৰ?
হ'ব বাৰু, মই এইটো এডভান্সটো আপোনাৰ এই কি বুলি কয় ৰ অনলাইনত দি দিম পইচা। এ নাই। আপুনি চিন্তা নকৰিব, এনে। মই কি বুলি হয়। এ মই পইচাটো দি দিম। আৰু দাদা সেই- ইটোৰ লগত দাদাক কবচোন পিউৰটো দিব কব। পিউৰ- পিউৰ গাখীৰটো দিবা দিব।
হ'ব। আমাৰ মানে পিউৰ গাখীৰে হয়। আমাৰ মানে এই আকৌ ধৰা হ'ল, এয়া গাখীৰৰ পাউদাৰ মিক্স, পানী মিক্স এইবিলাক কৰা নহয়। ডাইৰেক্ট মানে পিয়ৰ গাখীৰে দিয়া হয়।
অ' তাৰমানে বাইদেউ, এতিয়া চাওক, এ ৰাইছ- ৰাইজে খানা খাব না, বিয়াৰ দিনত যি হলেও। টেঙা কিবা টেঙা- টেঙা যে লাগে কিবা, দৈটো সেনেকুৱা দৈ অলপমান দিগদাৰ আৰু। কি বুলি কয় মিঠা দৈটো হ'লে ভাল আৰু জানে? কিবা। সেই আৰু খাই তেনে ভাল লাগে আৰু, কি বুলি কয়।
হ'ব। আপুনি একো চিন্তা কৰিব নালাগে। আপুনি পিউৰ গাখীৰ পাই যাব।
হয় - হয় - হয়। মই এইবাৰো মই দাদাক মোক কৈছোঁ মই যে দাদা মোক অলপমান ভাল কৰি দিব। নাই, পইচা আপোনাক যিখিনি লাগে মই দি দিম মই। নাই।
পইচা- পইচাটো হ'ব বাৰু। সিমান মিলা-মিলিকে আপুনি অ' আপোনাৰ বিয়া কেই তাৰিখে?
হেল্ল'? কি কৈছে? আম- আমাৰ এইটো অ' আ যিটো আপোনাৰ আজি হ'ল আপোনাৰ বাইদেউ সোতৰ তাৰিখ। সোতৰ তাৰিখ হলে আপোনাৰ আৰু পোন্ধৰ- বিশ দিনমান আছে আৰু বিয়াক লাগে। নাই। এই তানে বস্তুটো অলপমান আগতে কৰি তেনে কোৱাটো তেনে ভাল আৰু। সেইটো কৈছোঁ আপোনাক। হয়েনে নাই?
আপোনাক দৈ লাগিব নে ডাইৰেক্ট অ' গা খীৰে লাগিব?
হা, দৈ গাখীৰ লাগিব বাইদেউ। এই সেয়া যে দিয়ে, এই বাতিত যে দিয়ে দৈ আৰু গল্লা, সেইটো তাৰমানে। সেনে অ' সে সেনে- সেনেকুৱা ছিষ্টেমত যে দিয়ে। আমিতো সিমানটো নাজানো হয়েনে নাই? আপোনালোকে আৰু জানিব না, কি বুলি কয়‌ না। এ মই দাদাক মই কি বুলি কয়, একবাৰ কালি- একবাৰ মই ফোন কৰিম, হয় না? আৰু আপোনাৰ এই- বাইদেউ কি হলে বাইদেউ? হেল্ল'? অ' ৰবচোন ৰব। ম'হৰ ম'হৰ ম'ৰ গাখীৰতটো ভাল নে আপোনাৰ সেই গৰু গাখীৰতটো ভাল আপুনি গমতটো পাব।
এনে ম'ৰ আছিল ভাল ম'ৰ আছিল ইমান পাব কত ইমান না আহ। আমাৰ ইয়াত এনে ইমান ম'হৰ আহছিলিল নাই আৰু এনেকে আমি নাজানো
হয় হয় হয় হয় দিয়ক।
এনে মহন আহ এই ভাল আপোনালোকে যদি ধৰা হ'ল ক'ৰবাত পাই যে মহল আহিল এ কৰা মানুহ আপোনালোকে সুধিব পাৰে এনে আ ন কোনো নাই
অ নাই নাই ন
অ হয়
আৰু সেই আপোনাৰ অ এতিয়া চা মই মই এতিয়া দাদাক মই কৈছো যে দাদা খালি মোক পিউতটো দিব নাই বি এ নাই বিয়াৰ কথা না পিিয়ৰ গাখীৰটো এটা নাই হ'লে আৰু ভাল হয়নেে নহাই সেইটোয় কৈছো আৰু পইচাটো মই এক টকা মই পইচা মই নকম আপোনালোকক যি লাগে পইচা মই! তাকঠ সখিনি মই দিম ন নাই খালি আমাক ভালে কেষিটো দিব বাইদেউ আৰু কথাটো উ উ দাদা এতি নাহে। আপুনি ভালদৰে একদম বুজাই ফালে ক'ব হয় নাই মোৰো তাৰ মমানে যিমান যিখছিলো বিয়া খানত বহুত তাৰ মমানে তে যাব না হয়নে নাই কিন্তু ৰাইজে তাৰমানে ভাল পালে আমাৰ ভাল লাগে আৰু নাই আপুনিতো গমতটো পাইছে আপোনালোকৰ সেইটো। সেদৌ বিয়া বিয়া বিয়া হয় চাগেনে। বিয়া চিয়া হয় হয়নে কি বুলি কয়?
ডাঙৰ ছোৱালীজনীৰ বিয়া কৈছে।
অ হয় হয় হয় অ ক'ত দিছে আপোনালোকৰ ডা ডা ডাঙৰ ছোৱালীটো?
আমি খালে খালে দিছো। গুৱাহাটী ফালে দিছোঁ আমি গুৱাহাটী ফালে।
গুৱাহাটী ফালে কোনটো চাইদে দিছে?
অ গণেশগুৰি অ গণেশগুৰিটো চইদে। আহ এ কি কৰে ল ল'ৰাটো আৰু,
ল'ৰাটো এ ইঞ্জিয়াৰ চাকৰি কৰে।
এ ইঞ্জিনিয়াৰ চাকৰী কৰে।
হয়।
ম তালোকৰ জঙাই নহয় এ জঙাই ন হলেই নহলে বুলি কয় নাই কয়। নামটো কি আছ? ছিল তেখেতৰ লোকৰ কেতিয়া এনে ৰোক চোক। পাব পাৰো আমাৰো সেইটোছতেই ঘৰ নখা গুৱাহাটীৰ কি বুলি কয় নানে এ কি বুলিলো
নাছ
হা কি কৈছে? কি কৈছে বাইদেউ? হেল্ল' অভিনাশ দাস আপোনাৰ অ অবিনাশ অবিনাশ
আন দুজলি ছোৱালী আছে ন ম দুজৰ্কয়য়য়য়য় লি মিলাই মিলাই দিব লাগিব
অ
মানে মানুহ মালীজন এবাৰ মানে মেণী আছে আৰু সৰু পী এবাৰ হাই চেডাৰ ধনি আছে ধৰি আছে ‌‌।
হ হয় হয় এ যি নহওক বাইদেউতিয়া চও এ কি বুলি কয় এতিয়া চাক ছোৱালী মানুহ কি বুলিো কয় এতিয়া কপালতো একদম বহুত ন নাই নাই এতিয়া চাক ছোৱালী মানুহৰ এই কপাল টো ভাল হ'লে ভাল হয়নেে নয় সিহঁতে যিমান যি নহওক এই কি বুলি কয় এই ভাল ল'ৰা পালে ভাল দিয়কচোন নহ ন
উম চাই আছো মানে মানুহ ছোৱালী যদি একোি আছে পঢ়া মপ্লি হোৱা নমপ্লি হ'লে তাই ভাল খাই লনা চাব লাগিব মানে হল বুলি কথা নাই লুখীয়া হ'লেও হব সিমান নে ম ৰা মাত ৰ তুমিটা ভাল কাম কৰিলেই হ'ল আৰু
উম উম উ উ নাই চাওক যি নহওক যাৰ কপালত কি মোৰ মোৰ এজন সেই আপোনাৰ তেওঁলোকৰ এ দৰা গম পাইছে চাগে সৰুৱা মান আপোনাৰ আমাৰ ভাইটিত ভাইটিো বিয়াই কি বুলি কয় মে নাই এ মই তাৰমানে অলপমান তাৰমানে বিয়াৰ কাৰণে তানে আয়োজন কৰি আছো আৰু নাই স কেণে মই দাদা ফোন কৰিছিলো গাখীৰ গাীৰ শ লাগিব দাদা দাদাই কৈছে হ'ব হ'ব নাই মই নহ'লেও তুমি মোক ফোন কৰিবা মই লগাই দি দিম জানে উ এনোই
অসমৰ মানুহৰ মোৰ মপোনাৰ দানা। ম তেখেত মানে হৰি অকমান ধৰিলেই হ'ল এ মানে অকণমান বেলে চাইছে।
অ অ হয় দিয়ক আহ
ইনে মানে ফোন কৰিলে
অ মোক পাব পাব পাব পাব দিয়ক একদম পাব আপুনি চিন্তা নকৰিব নাই আৰু য পইচা এ লাগে মই বাইদেউ অনলাইনত দি দিম হয় ন
হ'ব মানে ভাল অলপ। ধাই লিলে হব
অ হয় হয় হয় দিয়ক।
ন এতিয়া হব মই দাদা আহিলা উ
হয় দ
অনিয় খামনীয়াা খামনীয়াা
অ
অতি সৰা কথা। এ উ